নমস্কাৰ, কি কৰিছে?
এ' আছো এনে আপুনি?
ময়ো এনে ফিল্ডতে বহি আছো।
কালি
ভাত পানী খাই বহি মানে ফিল্ডতে বহি আছো আৰু, ফিল্ডলৈ আহিলো।
হ। বাকী খেলি ব যোৱা নাই।
হা।
খেলো চেলিব যোৱা নাই নেকি?
নাই।
এই' আবেলি আনো খেলিব যাব লাগে তেতিয়াহে খেলিব গলে ফিজিকেল ভালে থাকে। কথা এটা ভাবিছো
এ, আগতে গৈছিলো খেলিব এতিয়া কিবা খেলিব যাব মন নোযোৱা হল।
কথা এটা ভাবিছিলো।
কি?
মানে এনেকুৱা আপুনি আমি গোটেইকেইটা পলি মিলি ফিল এখন খলো নেকি?
ফিল অ অ কি খে কিবা কি খেলাম বুলি। ভাবিছ
ফুটবল খেলো ফুটবল বা ভলীবলে খুলিলো কাৰণ মানে আবেলি এনে চব পখিনি এনে থাকে দিয়কচোন। তাৰপিছত আমি গোটেই কেইটা মিলি ফিল্ড এখন বনাও- আবেলি আমাৰ এনেই থকা পলিকেইটা ফিজিকেল ভ ঠিক হৈ থাকিব আমাৰো এক্সাৰচাইজ হৈ থাকিব।
সেইটো হয়।
এ কি কৰে আপুনিবা মানে আপোনাৰ লগৰ খিনি কওক মোৰ লগৰ কেইটাক কম ফিল্ডখন খোলা মাথা মাৰ- নিকি
অ
মই ভাবিছিলো মানে আপুনি যদি মানে অকণ মন দিয়ে তেতিয়াহ'লে মই কাইলৈ পৰহিলে মানে খুলি দিম। বুলি
অ ভলীবল টো খেলাব পাইলো হয়। ন
অ ভলীবলেল মানে আপুনি ভলীবল খেলাব যদি মানে খেলিম বুলি বিচাৰে মোৰ ওচৰত নেটো আছে। বলো আছে মানে মোৰ লগৰো আছে। ভলীবল খেলা মই সিহঁতৰ লগত আবেলি আবেলি টাইম পাছটোও' কৰো ধৰ-
অ সেইটো হয় বাৰু
তাৰ একো নোৱাৰো ন
নোৱাৰোঁ অ-
আমি যদি তাৰ ঠাইত যদি আমি যদি অলপ যদি অকণমান নি নিজৰ ফ্ৰিজিকেল- ঠিক কৰি ৰাখো আমাৰ ভাল হ'ব।
অ
এতিয়া আপুনি কি কৰে ফিল্ডখন খোলে নাই বা
পইচা পাতি কিমান মান লাগিব।
মানে আমি প্ৰথম হাজাৰ টকাকে দি মাটিটো পেলাই ল'ম ফিল্ডখন অগৰীয়াটো মাটি পেলাই লৈ তাৰপিছত ধুনীয়াকে অলপ ফিল্ডখনৰ পূজা, চুজা কৰিব লাগিব মানে তাৰ পিছদিনাখন ধৰা চবেই ধুতি চুতি পিন্ধি আহি পূজা চূজা কৰিছা কৰি যি সেইদিনাখনে নেট চেট লগাই তা পিছ তা পিছদিনাখন খেলা ষ্টাট কৰি দিওঁ আৰু ধৰ আমি দুশনেট লগাই দিম দুশনেট লগাই দিওঁ তে ধৰ সৰু পলি সৰু খিনিও সুফালে খেলিব আমি আমাৰ ফালে খেলিব পাৰিলো আকৌ দেওবাৰ দিনতো অফ থাকে অ অফ দিনততো চবে মোবাইলে চাই- তেতিয়া আমাৰ ফিল্ডতে আহিব পাৰিব চব কৰি আহি। দে মই ভাবিছিলোঁ কাইলৈ মই আপুনি চবকে খবৰ কৰি দিয়ক ময়ো খবৰ কৰি দিয়ো নেকি চবকে-
অ কাইলৈ মানে কৈ দিয়া।
উম কাইলে মানে কৈ দিয়ো কাৰণ আজিকালি এনে থাকি লাভ নাই একো
অ
মই কালি মানে আপুনি কৈলো আপোনাৰ চিনাকি হেৰি আছে নেকি মানে এনেকুৱা ট্ৰেক্টৰ চেক্টৰ কাৰবাৰ মানে সেইটো মানে সেইটো আমি নহ'ব মই এইটো মানে আমাৰ কাৰোবা নিজৰ মানুহ হলো পঠাই সোধাই ল'ম আৰু আৰু আপুনি পাৰে যদি সোধকচোন কিমান এ এ ধৰ এক তিলা মাটি কিমান ল'ব পাৰে
তোমাৰ একটিলা পাঁচশ মান পৰিব আমাৰ মানে সদিখন পেলাইছিল নে সেই এইটো কাৰণে ক'লো
একো নাই পইচা অকণ লাগে নিজৰ পকেটৰ বেছিকৈ দিম খালি মই এটাই বিচাৰো যেন আমাৰ আকৌ উঠি অহা পোৱালি খিনিয়ে যাতে মোবাইল নাচায় নিজৰ ফিজিকেল ফিটনেচ টো ভাল কৰি ৰাখে ভাবিছিলো গান গান এখন বনাম বুলি চব ভৰিব খেলিব পাৰিব।
অ।
সেইটো কাৰণে ভাল হ'ব।
বাকী কি পইচা পাতি কিমানকে দিম বুলি ভাবিছে?
পইচা পোন্ধৰশ মানকে উঠাই দিয়া।
অ পোন্ধৰশ মানকে উঠাম বুলি ভাবিছে ন?
অ পোন্ধৰশ মানকৈ দি উঠালে হৈ ভাল হ'ব ন।
উম। পুনৰ সময় দিম বুলি ভাবিছো। অলপ মানে দিগদাৰ হব পাৰে। কিন্তু মই কিবা এটা মেনেজ কৰি দিম আপোনাৰ পোন্ধৰশ মান হলেও। আপুনি মই কিবা এটা মিলাই মেলি লম বাৰু। মই ভাবিছো ফিল্ড খনতো খোলা পিছত কেইদিন পেকেজ খোৱা পিছত তাতে মানে তোৰ অলপ মানে ভৰিবলওঁ ভাল কুচাৰ চুচাৰ মানে কাৰোবাক মাতিম বুলি ভাবিছো।
অ।
তাৰ পিছত তাত হেৰি কৰ নেকি, ভাল খানা এটা খোৱাই দিম। খাল খোৱা কৰ ভাল আছিলে। গে দেই খানা টো খাব নাই?
খানাটো খাব পাৰি।
অ মই ভাবিছো মানে, খানা খাব পাৰিলে ভালে বুলি
অ মই মানে পইচা এটা পোৱা কথা আছে।
চব কৰিলে কব নোৱাৰা জানো তোমালোকে, খাইয় নিদিলা। অদ্ভান্স খুৱাই দিলে আমি কামটো আগতে। কৰি থব পাৰিম। তেনে আজি ৰাতি চালু কৰি দিও। সবকে ফোন কৰি দিওঁ নেকি?
আহা তুমি কোৱাচোন। ফোনমোৰতে ফোন নাম্বাৰ নাই চবৰে।
কাম কৰিম মই। গুৰুপ এটা খুলি গুৰুপটো সবকে এড কৰি দিম। নহবা সবকে কনফাৰেন কনফাৰেন্ঞ্চ কৰিব নোৱাৰিম ন।
অ এনে কি কি মাংস খুৱাম বুলি ভাবিছা?
মই আছো। প্ৰথম এনে চিকেন টিকেন চিকেন কৰো নে? তোৰ মাতে তোৰ এ এনেকুৱা খাই ভাল পাবা।
নিয়া ভাল হ'ব নেকি?
সি ন।
অ ছাগলী ছাগলী গুটিটো খাই বেছি ভাল লাগে আকৌ।
এ মই ভাবিছিলো খাঁহীটো মানে কি জানা খাঁহীৰ দামো বহুত নহয়। আকৌ পোৱালি দিয়ে এহোপাও। খাই উঠাত যেতিয়া আম সেই কৰিব পাৰো। ম ব্ৰইলাটো আনিলে বেছি খৰছ নহয়। ব্ৰইলাৰ নোখোৱাকৈলে পনিৰ লৈ আহিম আৰু।
অ।
পনীৰ চনীৰ লৈ আহিম। বিন্দাস তেতিয়া মানে আমাৰ কোনো প্ৰব্লেম নহয় আৱ চবে ভালকৈ খাব পাৰিব।
অহ।
মানে মই সৰু পোৱালীখিনি এতিয়া সুধিম বাৰু কনফাৰ্ম কৰিম। গাজা চাযা আনিব লাগিবতো। গাজা আনি কথা চথা পাতি লব লাগিব।
এডমি্ছন ফিচ কিবা এটা ল'ব লাগিব ন।
এন অ চি ত আমি এটা কাম কৰিম। মানে চবেইটো সমান দিব নোৱাৰিব না। এতিয়া চবকে মানে আমি। সেই বেছি নকৰোঙ। মানে জুন অকল মানে জোনে দিব পাৰে তাৰ একশ। জোনে দিব নাই পঞ্চাশ কে।
অ।
একশ টকাই ল'ম। মানে এতিয়া সৱকে যাচি দিব লাগিব।
যাৰছি আকৌ বোলে বল সুত ফুটিলে কৰিলে।
খোৱা বোৱা আনিব কমোও বাৰশ মান টকা পৰিবই। মই ভাবিছিলো মানে মোৰ। মই এটাই বিচাৰো চবে যে খেলি থাকো। চবৰে ফিজিকেল ফিট ঠিক থাকো।
ভাল থাকে, অ
সেইটো কাৰণে ভাবিছিলো, মই আপোনাক ফোন এটা কৰো বুলি মানে বাকী খিনি এনেকুৱা ইণ্টাৰেষ্ট নাই, মই আপোনাক ফোন কৰো আপুনি ইণ্টাৰেষ্টটো দিব নেকি? তেনে কৰিলে অকণ, ভাল আছিলে মানে
ভাল আছিলে অ, এনে ফিলখন ফিল্ডখন তোমালোকৰ ঘৰ ওচৰৰ আছে নেকি?
আমাৰ ঘৰৰ পৰা বেছি নহয় অকণমান হেৰিয়ত, অলপ মানে অকণ কষ্ট হ'ব খালি, এ বন-চন কাটিব লাগিব যে সেইটো, সেই, সেইটো আমিও কৰি দিম লাগিলে, ফিল্ডৰ কাৰণে আৰু ইমান কৰিব পাৰিম আৰু
অ
কৰি দিয়াৰ পিছত, ধৰ ধুনীয়াকে মাটি-চাটি পেলাই দিম।
উম
পুজাৰীটো ভালকে অকণ বামুণ-চামুণ আনি ধৰ পূজা কৰিব লাগিব ন
আহ
পূজা-চূজা কৰাৰ পিছত আমি ক্লিয়াৰ হৈ যাম, তাৰপিছত ধৰক-ধৰক নেক্স উইকৰ পৰা ধৰক আমি খেলা আৰম্ভ কৰিলো।
কৰি পাৰিম আৰু অ'
বুজিছা কিয় কাৰণে মই ক'লো মানে পইচা-পাতি অসুবিধা হৈ থাকে, আকৌ ঘৰত এনেই বহি থাকিলেও গালি দিয়ে। সেই ভাবিলো এই ফিল্ডটো খোলো নেকি, ফিল্ডত চব ইউজ কৰিব পাৰিম। তোমালোকৰ পৰীক্ষা টো, কলেজৰ পৰীক্ষা হোৱা নাই নহয় ন
পৰীক্ষা চলিয়ে আছে।
অ, পৰীক্ষা চলি আছে কলেজত ন, এইবাৰ ছেকেণ্ড চেম নহয়? অ, পৰীক্ষা কেনেকুৱা ভালে হৈছে নহয়?
পৰীক্ষা, ইমান ঠিক-ঠাক হোৱা নাই।
অ, বাকী পঢ়া-শুনা মানে ভালকৈ পঢ়া-শুনা কৰা নাই ন?
কৰিছো অই, মানে পৰীক্ষাত ইমান ভাল নাই হোৱা।
এ মানে, এতিয়া আমাৰ মনতো এতিয়া আমাৰ হায়াৰ চেকেণ্ডেৰী পা-পাছ কৰিলো না, এতিয়া ক'ত পাহৰিব পঢ়াৰ মন বহিব? তেওঁ মানে আকৌ কলেজৰ-কলেজ ৰিজাল্টো ভাল কৰিলে, ভাল আৰু কলেজৰ ৰিজাল্ট ভালকে ৰাখিব লাগে। এ মই এনেই, পঢ়া-শুনা কম্পলিত হ'ল, মই এতিয়া মানে বিজনেছৰ মাথা মাৰি আছো।
এ, কিহৰ বিজনেছ?
মই মানে এনেকুৱা, উম এ, খাহী-খাহী ছাগলী বা এনেকুৱা ব্ৰইলাৰ-চইলাৰ, গাহৰি-চাহৰি বিজনেছ কৰো নেকি?
অ
অলপ মোৰ লগত হেৰি কৰিব পাৰিবা নেকি, মানে অলপ পাৰ্টনাৰশ্বিপো খুলিম বুলি ভাবিছিলোঁ, অলপ সহায় কৰিব পাৰিবা নেকি? অ, তুমি সহায় কৰিব পৰা, ভাল আছিলে।
টা- পাৰ্টনাৰশ্বিপত কৰিলে লাভো হ'ব।
অ, লাভ হ'ব, মই ভাবিছিলো তুমি যদি, অ, তুমি যদি পাটনাৰশ্বিপত কৰা, প্ৰথম দুয়োটাই ধৰক প্ৰথম দহ দচকে দি ল'ম, তাৰপাছত মানে প্ৰথমটো দহ-দজ, আমাৰতো মানে প্ৰথম ষ্টাৰ্টিঙৰ হয় যাব চ কাৰণ চব চিজিল কৰিব লাগিব নহয়।
সেইটোৱে তো প্ৰথম ধুনীয়াকৈ, ঘৰ, হেৰি ঘৰ-চৰ বনাই লৈ
তাৰপিছত আমাৰ গোটেই, ফিৰি হৈ যাব তেতিয়া
উম
এতিয়া আপুনি কি ভাবে, কৰিব পাৰিব নাই? অ-অ, বাকী সেই শুনি আমাৰ এই এইফালেতো, আমাৰ গাঁৱৰ পৰা অলপ দূৰত খেল এখন আছিল ভলীবলৰ। এ, মানে আপোনাক মই কম যাব নেকি?
ভলীবলৰ, মই মানে ইমান ভালকে ভলীবল খেলিব নাজানো।
মানে, ইমানো ভাল টিম নাহে আৰু খালি মিলাই-মেলি খেলিম আৰু
অহ হ'ব।
গ'লে ভাল আছিলে।
অ।
মানে আমাৰ দুটা তিনিটা পোৱালি কমি আছে মই ভাবিছো আপুনি যদি যায় অলপ সুবিধা হল হয়।
সেইটোৱেতো অ।
যাব যাব পাৰিব নাই।
অ মই যাম দিয়া।
মই আপোনাক আপোনাক কিবা আপোনাৰ পইচা চা লাগিব পইচা চা লাগে দিম পইচা লাগিব যদি কওক।
পইচা মোক লাগিব বাৰু দে টকা পোন্ধৰশ দি দিবা।
মই মানে আপোনাক মোক কি বুলি কয় আমাৰ মেইন সেইটো লগত কথা পতাই আপোনাকো মই তিনি হোজাৰ মান টকা কব লাগিব কাৰণ মানে পাঁচ ছয় হজাৰত মোকো লাভ থাকিব লাগিব যে। এইেটো কাৰণে ভাবিছিলো তিনিশ তিনি হাজাৰ মান লৈ লৈ তোমাক ধৰ পোন্ধৰশ মান দিলে পোন্ধৰশ মোৰ কাৰণে থাকি যাব।
অহ।
আকৌ এক্সট্ৰাটো মই খেলা পইচা মই পামে বাৰু। আৰু প্ৰাইজমণি আছে ন পাই প্ৰাইজ মানিটো থাকিব নহয় প্ৰাইজ মানিটো কাৰণে হেৰি কৰিব লাগিব
কিমান নিম বুলি আহিছে পাইছে এ ইেই।
পাইচ মাৰিটো কমেও গলতো আপোনাৰ এইখন গেমৰ ফাৰ্ষ্ট প্ৰাইজ পঞ্চাছ হাজাৰ ছেকেণ্ড প্ৰাইজ পঁয়ত্ৰিছ হাজাৰ থাৰ্ড প্ৰাইজ পোন্ধৰটা আছে।
অ।
আপুনি কি এতিয়া মানে আমি যদি পাইচ মিনিৰ পৰ্যন্ত ঠিকেই হ'ব।
প্ৰাইজ মানিটো ঠিকেই আছে।
প্ৰাইজ মানি ঠিকে আছে প্ৰাইজ মানিটো ভাল আছে কাৰণে আপোনাক কৈছো মই গেমখন এনে নকলো হয় যাব নহয়। অ মই আপোনাক মানে কৰি থলো আ আৰু দুটা পালি মেনেজ কৰিব লো দুটা পাল মে আক ক'ত। পাম এতিয়া তিনটা পোৱালি বিচাৰিব তেতিয়া হয় যে আকৌ দুটা পোৱালি মিলাব লাগিব।
মিলাব লাগিব অ মোক মোৰ লৰা লৰা এটা চিনাকি। মোৰ ল'ৰা এটা চিনাকি আছে বাৰু এটা।
অ ল'ৰাটো খবৰ কৰিবচোন কোন নামটো লৰা নাম নহয় আপুনি খবৰ কৰি পাইলে মোৰ নম্বৰ দিব মোলে কনটেক কৰিব চোন মানে আমি এনেকোৱা কিছু টিমটো গৈ জিকি আহো কাৰণ নিজ গা
জিকি আহো অ গাঁওখনৰ সন্মানৰ
পাতিছে না চব মানুহ চাবও আহিব মানে মই বিচাৰো যে পলিবিলাকে লাগিলে বেয়া বা বেয়াই হওঁক কিবাই হুক খালী। পাৰফৰ্মেঞ্চটো ভাল দেখাব পাৰে অ সেইটোৱ। সেইটো হ'ব নহয়। তেনে আপুনি মোক এটা কাম কৰিব। তোৰ আজি মোক কৈ মেলি জনাব।
অ অ অ হ'ব।
জানে মই সবাই জাৰ্চি নাম চাম দিব লাগিব যে।
হ'ব হ'ব।
দাৰ্চি নাম চাম দি মই দাৰ্চিটো বনাই লাম বাৰু। কিন্তুা জাৰচি নম্বৰব চব তোমাৰ জাৰি নম্বৰ টো কিমান লাগিব। তোমাক টুৱেন্টি ছেভেন ন ত তোমাৰ পেনৰ পেনৰ নম্বৰ লাগিব জানো।
পেনত নালাগে টুৱেন্টি চছেভেন চ টি চাৰ্টো দিলে হ'ল।
অ তিছাট নাম লাগিবনে তোমাৰ।
অ নামটো দি দিলে ভাল হ'ব। এই নামটো মানে এনেকুৱা এ তেজপুৰ তেজপুৰ টিম বুলি দিলেই হ'ল।
অ অ তেজপুৰ বুলি দিম মানে মই ভাবিছিলো কে ন্তটো আপোনাক দিম বুলি।
অ আচ্ছা।
কে আপনি কেপচনে ল'ব পাৰিব জানো।
মানে মই ইমান ভালদৰে একো খেলিবলৈ নাজানোৱে।
একো নহয় মানে মোৰ সেইদিনাখখন অক পোৱাটো দেৰি হ'ব এইটো কাৰণে ভাবিছ আপোনাক কেপটেইন দিওঁ নেকি।
অ হ'ব বাৰু দে মই চলাই দিম আৰু কিবা এটা কৰি পেলাই।
মানে প্ৰথমতে অকণ দেৰি হব সেইটো কাৰণে আপোনাক